হেল্ল'।
হয় নমস্কাৰ।
নমস্কাৰ খবৰ বৰ। তামান ভালেই তোমাৰ কোৱাচোন?
মই এয়া আছোঁ আৰু।
অ অ ঘৰত কেনেকুৱা চবৰে স্বাস্থ্য প ঠিক আছে।
ভালেই ভালেই বৰ্তমান ভালেই বাৰু সকলোৰে।
হয় ম জানিব পৰা মতে তুমি বৰ্তমান সময়ত দিল্লী দিল্লী ফুৰি দিল্লী গৈছিলা।
হয় হয় মই এই শৰৰে শাৰীৰিক কিছু অসুবিধা আছিলে সেই অসুবিধাৰ বাবে দিল্লী এইমচত আপোনাৰ চিকিৎসাৰ বাবে গৈছিলো তোমাৰ।
হয় মানে তাত তালৈ তোমাৰ যাওঁতে মানে কেনেকুৱা কি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল?
পৰিস্থিতি মানে মই প্ৰথমৰ পৰা যদি ক'বলৈ যাওঁ প্ৰথম প্ৰথম দিল্লী যাওঁতে মই গৈছিলোঁ। অৰুণাচলৰ পৰা এখন ট্ৰেইন যায় সেই অৰুণাচলৰ পৰা যোৱা উ ট্ৰেইনখনতে মই গৈছিলোঁ। যাওঁতেটো বিশেষ অসুবিধাৰ সন্মুখীন হোৱা নাই কিন্তু প্ৰথম যে তিয়া গৈ তাত পাইছোঁ প্ৰথম যাওঁতে ইমান জনা বুজাও নহয় তেতিয়া। তেতিয়া মই উবেৰখিনি বুক কৰি পেলাই অম মম এলৈ তলৈও যোৱা হৈছিলে সেই উবেৰখিনি বুক কৰোঁতে মানে যথেষ্টখিনি পইচা পাতি খৰচ হৈছিলে। সেইটো অসুবি মই প্ৰথমতে সন্মুখীন হৈছিলো তাৰপিছতে আপোনাৰ তোমাৰ ক'ব গ'লে এইমছখন দিল্লী এইমছ বহুত ডাঙৰ এখন মেডিকেল কলেজ। তাত মানে উম, যোনটো প্ৰয়োজনীয় মানে উম, যোনটো প্ৰয়োজনীয় অফিচ বা যোনটো প্ৰয়োজনীয় কাৰ্যালয়, ডিপাৰ্টমেণ্ট সেইটো বিচাৰোতে মানে মোৰ বহুতখিনি অসুবিধাৰ সৃষ্টি হৈছিলোঁ। ইফালৰ পৰা সিফ ফালে ঘূৰিব লগা হয় আকৌ ব বেলেগত যাব লগা হয় লাষ্টত, অটো বুক কৰি কিনি সেই নি-নিৰ্দিষ্ট ডিপাৰ্টমেন্টত যাবলগীয়া হয় তেনেকুৱা ধৰণৰ বহুতখিনি অসুবিধাৰ সৃষ্ তি হৈছিল। লগতে মই থাকিবৰ বাবেও তাত এটা উপযুক্ত ৰুম পোৱা নাছিলো যিহেতু ইমান বেছি বাজেট নাছিল মোৰ, কম পইচাত এটা ভাল অসুবিধাজনক ৰুম বিচাৰি পোৱাতো মোৰ অসুবিধা হৈছিল কিছু সেইখিনি অসুবিধাৰে মই সন্মুখীন।
তাত মানে অসমতকৈ তাৰ জলবায়ু কেনেকুৱা ধৰণৰ তুমি উপভোগ কৰিবলৈ পালা।
মই দিল্লী তোমাৰ ফুৰোতে মানে এনেকুৱা লাগিল দিল্লীখন যেতিয়া মই ফুৰিলো। দিল্লি মানে জোগাই জেগাই। আমাৰ অসমৰ সৈতে প্ৰায় কিছু জোগা একেই কিন্তু। কিন্তু মানে দিল্লীত ভিৰতটো বহুত বেছি যিহেতু সেইখন আমাৰ ভাৰতবৰ্ষৰ ৰা। হয় তাত আমাৰ অসমৰ তুলনাত দহ গুণ বেছি ভিৰ আৰু কিছু কিছু জেগাত মানে উদ্যোগ। বিলাক ইমান বেছিকে আছে যে তাত মানে জলবায়ুতটো ইমান ভাল নহয়। কিন্তু দিল্লী এইমছৰ যোনখিনি পৰিৱেশ দিল্লী এইমছৰ ওচৰ যোনখিনি জাগা সেইখিনি গছ গছনিয় ভৰা। তাৰতো পৰিৱেশতটো বহুত সুন্দৰ ধুনীয়া বতাহ মাৰি থাকে চাফ চিকুণো। কিন্তু বাহিৰত যদি আমি যাওঁ দিল্লী এইমছৰ পৰা ওলাই বাহিৰত বা পুৰণা দিল্লীৰ ফালে যাওঁ তাৰ। জলবায়ুৰ অৱস্থা অতি দুখ লগা মানে অতি অতি বেয়া। আমাৰ অসমৰ তুলনাতটো বহুত বেয়া।
উম। বৰ্তমান সময়ত মানে। অসমৰ মানে ভ অল ইণ্ডিয়াৰ ভিতৰত মানে। তিনি নম্বৰখন অসমৰ মানে ইণ্ডিয়াৰ। ডাঙৰ মেডিকেল হিচাপে এইমছ খ জনা যায় তাত মানে চিকিৎসা কৰিবৰ কাৰণে। চিকিৎসা কৰিব কাৰণে তেনেকুৱা ধৰণৰ। সুবিধাসমূহ উপলব্ধ আছে।
অ। হয় তাত মানে হেল্ল'।
হেল্ল'।
হেল্ল' হয়, হয়, তাত যদি মানে ক'বলৈ যাওঁ। হয়, তাত যদি ক'বলৈ যাওঁ মানে চিকিৎসা ক্ষেত্ৰত বহুত বেছি উন্নত আমাৰ অসমতকৈতো বহুত বেছি উন্নত। এখন চৰকাৰী হস্পিতেল হিচাপে আমি যদি আমি তাত চাবলৈ যাওঁ, তাত কোনো ধৰণৰ পইচা পাতিৰ উম, খৰচ নহয় সম্পূৰ্ণ বিনামূলীয়াভাৱে তাত আমি চিকিৎসা কৰিব পাৰোঁ। আৰু যিকোনো এটা বিষয়বস্তু সৰু বিষয় এটাই হওঁক বা ডাঙৰ বিষয় এটাই হওঁক। ষ্টেপ বাই ষ্টেপ মানে ইকনৰ পিছত সি জন ডক্তৰে সকলো বস্তু পৰা পেলাই চাই একো, একো মেডিচিন একো দৰব আপোনাৰ পৰীক্ষা নকৰাকে তাত নিদিয়ে। মানে চিকিৎসাৰ ক্ষেত্ৰত বহুত উন্নত এখন মেডিকেল।
হয়, মানে
যথেষ্ট লাভান্বিত হৈছো বৰ্তমান।
হয়। মানে অসমত যদি তেনেকুৱা মেডিকেল আহিছে কিন্তু প্ৰত্যেকখন মানে ডিব পাঁচখন ডিষ্ট্ৰিকৰ আণ্ডাৰত যদি তেনেকুৱা এখন মেডিকেল অসমত ইমান হয় এতিয়া অসমৰ যিখিনি বেমাৰ ৰোগী আছ ছে সেই ৰোগীখিনি ইয়াতে সেই সমস্যাখিনি সমাধান ইয়াতে পাবনে?
হয়, হয়, যদি, যদি তেনেকুৱা এখন মেডিকেল আমাৰ অসমত স্থাপন কৰে বা পাঁচখন জিলাৰ মাজত এখন নহয়ো যদি গোটেই অসম মিলায়ো চাৰিখন তেনেকুৱা হস্পিতাল আমি খুলিব পাৰোঁ তে ন্তে আমাৰ অসমৰ মানুহখিনি বহুত লাভান্বিত হ'ব এতিয়া আমি অসমৰ ক্ষেত্ৰত যদি চাওঁ অসমৰ বহু খিনি মানে আপোনাৰ তোমাৰ চৰকাৰী মেডিকেল বহুত লেতেৰা পেতেৰা অৱস্থাত আমি দেখা পাৱাওঁ। কিন্তু দিল্লী এইমছৰ ক্ষেত্ৰত তেনেকুৱা নহয়, এখন এখনত চাফ-চিকুণ মানে সোমালেই পৰিৱেশটো ভাল লগা এখ খন মেডিকেল আৰু তাৰ তাৰ উপৰিও মই শুনা পোৱা মতে দিল্লী দিল্লীৰ মানে দিল্লীৰ সেই চৰকাৰী চিকিৎসালয় বিলাকতে বহুত উচ্চ বিষয়া বিলাকে মন্ত্ৰী এম এল এ বিলাক তাত চিকিৎসা কৰে। যাৰ ফলত মানে সেই মেডিকেলৰ মানদণ্ডটো আৰু বাঢ়ি যায়, কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত তেনেকুৱা নহয়। আমাৰ অসমৰ বস্তুবিলাক বৰ্তমান সময়ত বেছি‌কে ব্য ব্যক্তিগত খণ্ডৰ ফালে মানুহবিলাক আকৰ্ষিত হৈছে। ব্যৱসায় ক্ষেত্ৰতো আমাৰ অকমান আগতকৈ বেছি গুৰুত্ব দিছে যাৰ ফলত মানে তেনেকুৱা এখন মেডিকেল আমাৰ অসমত স্থাপন হোৱাটো বা তেনেকুৱা পৰ্যায় পোৱাটো অলপ কঠিন হ'ব আৰু বহু সময়ৰ প্ৰয়োজন হ'ব।
হয়, মানে যদি বিভিন্ন ধৰণৰ বেমাৰ লৈ যদি আমাৰ অসমৰ মন্ত্ৰী সকলে অসমত চিকিৎসা কৰে বা অসমতে তেনেকুৱা এখন মানে মেডিকেল স্থাপন কৰি সাধাৰণ ৰাইজৰ বাবে উলিয়াই দিয়ে তেতিয়া সাধাৰণ ৰাইজ উপকৃত হ'ব পাৰিব।
হয়, যথেষ্ট উপকৃত হ'ব পাৰিব। এনেকুৱা যদি কিছুমান আইন উলিয়াই যে, প্ৰতিজন মন এম এ লে এখন চৰকাৰী চিকিৎসালয়তহে তেওঁলোক চিকিৎসাধীন হ'ব পাৰিব, তেতিয়াই আমাৰ অসম চৰকাৰী চিকিৎসালয় বিলাক বহুত আৰু উন্নত হ'ব। কিন্তু এতিয়া আমি অসমত যদি চাওঁ, আমাৰ ইয়াত হাজাৰ, হাজাৰখন ব্যক্তিগত খণ্ডৰ মেডিকেল আছে, যিবিলাকত বহুত বেছি পৰিমাণৰ মধ্যবিত্ত শ্ৰেণীৰ লোকে সেই, সেই পৰিমাণৰ ধন তেওঁলোকে উপা জনো কৰিব নোৱাৰে, বা ব্যয়ো কৰিব নোৱাৰে, যাৰ ফলত বহুলোকৰ মৃত্যুও হয়, ভাল ধৰণৰ সেই উম, চিকিৎসাটো নোপোৱাৰ বাবে আৰু দিল্লী এইমছ খন আমাৰ অসমৰ পৰা যথেষ্ট খিনি দূৰত হয়, তাত যাতায়তি ব্যৱস্থাটো বা যোগাযোগৰ ক্ষেত্ৰত যদি আমি কওঁ, ট্ৰেইনত যাবৰ বাবেও‌ তিনিদিন সময় লা লাগে বা আমি যদি ফ্লাইটত যাব বিচাৰোঁ, এৰ'প্লেনত যাব বিচাৰোঁ তেতিয়াও আমাৰ বহুতখিনি অৰ্থ ব্যয় হয় গতিকে অ' অসমত যদি তেনেকুৱা পৰ্যায়ৰ এখন মেডিকেল আমি পাওঁ, আমাৰ অসমীয়া ৰাইজে পায়। তেন্তে আমাৰ অসমীয়া ৰাইজ বহুত বেছি উপকৃত হ'ব। হয়তটো অসম বুলিয়ে নহয় ভাৰতবৰ্ষৰ খন ৰাজ্যতে তেনেকুৱা তিনি চাৰিখনকৈ মেডিকেল থকাটো বহুত জৰুৰী
মানে অসমৰ মেডিকেলসমূহৰ মানদণ্ড এতিয়া বহুত নিম্নগামী হৈ নিম্নগামী ব ব ণ্ড অসমতকৈ বহুত উন্নত যদি অসম চৰকাৰ অসম চৰকাৰে যদি মেডিকেল বিভাগটো স্বাস্থ্য বিভাগতটো যদি উন্নত কৰে তেতিয়া অসমৰ যিসকল পেচেণ্ট আছে সেইখিনি সোনকালে মানে সুস্থ হৈ উঠিব বুলি মই ভাবো ইয়াত মানে চৰকাৰৰ লগতে জনসাধাৰণে কেনেকুৱা কি প্ৰতিক্ৰিয়া আগবঢ়াব লাগিব বাৰু
হয় জনসাধাৰণেতো উম যথেষ্ট প্ৰতিক্ৰিয়া আগবঢ়াইছে এতিয়া এজন অসুস্থ ব্য্ক্তিয়ে চৰকাৰৰ ওচৰত দাবী জনাব নোৱাৰে যে মোক এখন ভাল মেডিকেল দিয়ক বুলি তেওঁ যিহেতু শাৰীক অসুস্থ তেওঁ এজন দুৰ্বল ব্যক্তি তেওঁতো কোনো ধৰণৰ তেনে ধৰণৰ দাবী আাক বঢ়াব নোৱাৰে এইটো এটা চৰকাৰৰ এটা কৰ্তব্য যে প্ৰতিজন ৰাইজক প্ৰতিজন নাগ পৰিকক ভাল এটা মানদণ্ড উচ্চ মানদণ্ড পূৰ্ণ তেওঁক স্বাস্থ্যৰ সন্মত মানে সেৱা আগবঢ়াই এইটো এটা চৰকাৰৰ কৰ্তব্য গতিকে তেনে তেনে ক্ষেত্ৰত চৰকাৰ প্ৰতিখন চৰকাৰে মানে তেনেকুৱা দুই তিনিখনকৈ মেডিকেল প্ৰতিন ৰাজয়তে স্থাপন কৰাটোো অতয়ন্ত প্ৰয়োজনীয় এতিয়া আমি অসমৰ তুলনাত দিল্লী যদি চাও দিল্লীৰ যোনখিনি আপোনাৰ সা সজুলি আছে মেচিন এই এই এই মেচিনখিনিৰ ক্ষেত্ৰতো মানে আমাৰ অসমতকৈ বহুত তেওঁলোক উন্নত
হয়
মানে উন্নত মানৰ যদি সঁজুলি আনি আমাৰ অসমৰ মেডিকেল সমূহত মানে ব্য্ৱস্থা কৰে তেতিয়া অসমৰ বহুতখিনি উপকৃত হ'ব ৰা ব অসমৰ ৰাইজে বাহিৰত যাব নালাগিব বিভিন্ন নিজৰ ডিষ্ট্ৰিক্টতে যিকোনো বেমাৰ মানে চিকিৎসা কৰিব পাৰিব
নহয় ইয়াৰ ক্ষেত্ৰত আমাৰ এখন মেডিকেল ধুনীয়া ধুনীয়া কৰি ৰাখিবলৈ বা এখন উপযুক্ত স্থান কৰি ৰাখিবৰ বাবে আমাৰ নাগৰিক খিনিও সেতন হোৱাো বহুত প্ৰয়োজনীয় আমি তেতিয়া দিল্লী এইমচলৈ গৈছিলো তেতিয়া আমি তাত দেখা পালো যে তাৰ নাগৰিকখিনি আমাৰ অসমৰ মেডিকেলৰ নাগৰিকখিনিতকৈ যথেষ্ট মানে সচেতন নাগৰিক তেওঁলোক য'তে ত'তে থ স কাৰণে পেলাই য'তে ত'তে তামোল পা খায়ো আপোনাৰ পিক পেলোৱা দেখা নাপালোঁ মই কিন্তু এতিয়া যদি আমি অসমৰ মেডিকেল এখনলৈ যাওঁ অসমৰ মেডিকেলখন কোনো শৃখলদ্ধা নাই অসমখিন আপোনাৰ বাথৰুমৰ ব্যৱস্থা থাকে সেই বাথৰুম খিনি অতি দুৰ্দশাপূৰ্ণ অৱস্থা আমি দেখাা া কিন্তু তাত সেইখিনি বস্তু নাই তাত সেই নাগৰিকসকল হয়তো আমাতকে সচেতন হৈছে তেওঁলোক আমাত ক ধনি গৈছে গতিকে আমাৰ আমাৰ স্থানীয় যোনখিনি নাগৰিক সেই নাগৰিক খিনিও ইয়াৰ বাবে সচেতন হোৱাো বহুত প্ৰয়োজন আমাৰ ন আমি আমাৰ মাৰ নিচিনা উপভোক্তা সকলো মানে এখন মেডিকেলত আমাৰো কিছুমান কৰ্তব্য থাকে তাকে দায়বদ্ধতা থাকে যেমি আমাৰ নিজৰ মেডিক ম চ কৰি ৰা সেইটোোৱে আমি চকাৰি চৰকাৰক সেইটোোৱে সহায় আগবঢ়াব পাৰোঁ
হয় চৰকাৰে কিবা এটা বস্তু মানে নিৰ্মাণ কৰে সেই নিৰ্মাণ কৰা বস্তুটোৰ ওপৰত চৰকাৰৰ মানে কিছুমান আস্থা থাকে, কিছুমান নিয়ম থাকে, কিছুমান ৰুল ৰেগুলেশচন তেওঁলোকে দি দিয়ে সেইখিনি জনসাধাৰণে ফ'ল' কৰিবলৈ বাধ্য হয়।
হয়।
য'ত নেকি আমি পাইপত পাইপেট খণ্ডৰ যিখিনি মেডিকেল বা পাইভেট খণ্ডৰ যিমানখিনি বস্তু দেখা পাৰা আমি তাত সেইখিনি উপলব্ধ হয়। কিন্তু য'ত চৰকাৰী খণ্ড হয় তাত থিমানখিনি ৰুল ৰেগুলেশচন আমি মানি চলাটো আমি দেখা নেপাওঁ। সময়
হয়। ইয়াৰ ক্ষেত্ৰত আমাৰ নাগৰিকখিনি আমাৰ নিচিনা নাগৰিকখিনি ইয়াৰ বাবে বহুত দায়বদ্ধ। তেওঁলোক বহুত জগৰীয়া। তেওঁলোক সচেতন হোৱাতো বহুতে প্ৰয়োজনীয়। চৰকাৰ এখনে যিহেতু আমাক বিনামূলীয়া এখন মেডিকেল যেতিয়া আগবঢ়াইছে। যিমানখিনি সা সঁজুলি আছে সেই সা সঁজুলিৰে পূৰ্ণ আ আমাৰ যোনখিনি স্বাভাৱিক বেমাৰ জ্বৰ হওঁক বা পানী লগা জ্বৰ হওঁক। এনেকুৱা ধৰণৰ বেমাৰখিনি বাবেও আমি যদি ট্ৰিটমেণ্ট পাইছোঁ, সেই মেডিকেলখনত চিকিৎসা আমি সৰুকে হ'লেও পাইছ তেন্তে, সেই মেডিকেল খন চাফ চিকুণ কৰি ৰখাতটো আমাৰ এটা দায়িত্ব। আমি মেডিকেল খনক আমাৰ নিজৰ ঘৰৰ নিচিনাকে ব্যৱহাৰ কৰাটো উচিত। য'তে ত'তে জাবৰ জোথৰ নেপেলাই থু সেকাৰ নেপেলাই, মেডিকেলখন পৰিস্কাৰ কৰি ৰখাটো আমাৰ কৰ্তব্য। যিহেতু থোক সেকাৰৰ ফলতো বহুতো বেমাৰ বিয়পে গতিকে আমি মেডিকেল এখনত যতে ততে থোক সেকাৰ পেলোৱাটো আমাৰ বাবে একেবাৰে প্ৰয়োজনীয় কাম নহয়।
হয়।
হয় গতিকে আমি সচেতন নাগৰিক হিচাপে এইখিনি দায়বদ্ধতা আমি নিজে লব লাগে। এইখিনি আমি আমাৰ কৰ্তব্য বুলি ভাবিব লাগে।
হয়। ঠিক আছে, আপোনাৰ লগত আজি কথা পাতি বহুত ভাল লাগিলে। ত' অনাগত দিনত আপোনাৰ লগত কথা পাতিম বহুত জানিব লগিয়া কথা আপোনাৰ সতে ডিচকাচ কৰিম, আগুৱাই যাম ধন্যবাদ। ওপৰতে‍‌‌